হয়।
হেল্ল' শুনিছ নে?
পাইছা
হেল্ল' হেল্ল'
অশুনা পাইছানে?
হেল্ল'
অ' শুনিছ নে
অ' শুনিছো।
অ' অ' হয় অ আছো ৰব ভালেই তোমাৰ ভালনেে
ভাল ভাল ভাল মোৰো ভাল
অ হয়। মানে বহুত দিনৰ পিছত তোমালৈ মনত অ ভাবিলো ভাব মনত পৰি মানে তোমাৰ লগত অকমান এটা অকণমান আলোচনা কৰিম ভাবিছো, সময় হ'ব নে?
অঁ অ হ'ব হ'ব হ'ব কোৱা কি ত বিষয়ৰ ওপৰত পাতিম বুলি ভাবিছে
মই মানে তুমি কিো গম পাইছা আজিকালি মানে এটা আমাৰন সমস্্যা এটা হৈছে আমাৰ জ হেৰি নিবনুৱা সমস্যা।
হয় হয় হয়
নিবনুৱা বুলিয়ে ক'ব লাগিব ভাল কৰ্ম সংস্থাপন পোৱা নাই গতিকে এই নিবনুৱা সমস্যাটোৰ ওপৰতে অকমান আলোচনা কৰিম ভাবিছো কেনেকুৱা হ'ব
কালে হ'ব নিবনুৱা সমস্যা আমাৰ বহুত হৈছে এতিয়া তুমি কোৱাচোন প্ৰথম তুমি কি ভাবা তুমি কোৱা এতিয়া জীৱনত ওপৰত কিয় ইমান বাঢ়িছে নিবনুৱা সমস্যা অসমত?
এই নিবনুৱা সমস্াটো মানে মই যদি প্ৰধান কাৰণ বুলি প্ৰথমে মোৰ মনলৈ আহে মানে জনসংখ্য্া বৃদ্ধি এক নম্বৰতে মানে মানুহ এই জনসংখ্য্া ইমান মানে বৃদ্ধি পাইছে সেইদিনা মই মানে এটাআ কৰি পাইছিলো যে আমাৰ চীনত মানে যি জনসিংসা চীনতকৈ মানে আমাৰ ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই গৈছে। গতিকে সেইটোতো মানে অ ভয়াব কাৰণ হয় কিছুমান ডাঙৰ সমস্যা আহ গ'ল এতিয়া যদি মানুহ বৃদ্ধি পায় সেই হিচাপেটো তোমাৰ ধৰা খাদ্য বস্তু এনেকে সেইবোৰৰো নাটনি হৈ আহিব। বাহ অ, কৰ্ম সংস্থাপনো এনেকে লাগিব হয় নে নহয়?
হয় হয়
সেইটো এটা প্ৰধানৰ কাৰণ বুলি ভাবো তাৰ লগতে আকৌ মই এটা কাৰণ ভাবিছো যে এই যিহেতু আজিকালি মানে সকলোৱে চৰকাৰী চাকৰিৰ বাবে মানে দৌৰে চৰকাৰী চাকৰি পিছত। বাকী ধৰাআ প্ৰাইভেট তেনেকুৱা কাম বিলাক বা অন্য ব্যৱসায় সেইবিলাকত মানে কোনো মনে নিদিয়ে
মন ন
এটা কাৰণ। গতিকে তোমাৰ যদি এক লাখ চাকৰি ওলাই তাতে তোমাৰ এ মানে আবেদন কৰে তোমাৰ বিশ লাখে
বিশ লাখে কৰে হয় এইটোতো হয়
ঠিক এতিয়া ক'ত মানে সেনেকুৱাকে সেই আমাৰ নিবনুৱা সমস্যা মানে কমিব এনে সেয়া তুমি ভাবানে হেনেকে বুলি?
হয় হয়, এইটোয়েটো হয়েই। তুমি যিখিনি কথা কলা সেইখিনি হয় আৰু মানে কি আমাৰ এতিয়া তোমাৰ ব্যৱসায় কৰিব পাৰি আমাৰ ব্যৱসায় লৰাবলাকে নাম নামানাই আমাৰ।
হয় হয় সকলোকে চাকৰিয়ে লাগে গতিকে সেইটো হলেতো নহব আমাক এতিয়া ধৰা উম ব্যৱসায়ী এজন ভাল ব্যৱসায়ীও লাগিব। আমাৰ নাপিতৰ, নাপিত এজনো লাগি নহলে আমাৰ সকলো কাম কৰা মানুহ লাগিব হয় নে নহয় অ এখন সমাজত
সেইটো হয়েই।
পাঁচটা আঙুলি সমান নহয় গতিকে সকলোৱে সকলো কামৰ বাবে নহয়। মই ভাবো যে মানে কি এতিয়া মানে মানে লৰা কিছুমান আছে আমাৰ অসমৰ এই বাহিৰৰ বেংগল বোৰ এইবোৰ বাহিৰত মানে ঠাইত গুজৰাট যাই যাই মানে বহুত অ কম টকাত মানে হয় হয় মানে এই দহ পোন্ধৰ হাজৰ হাজাৰ টকাত কাম কৰি ততে চিকিউৰিটি গাৰ্ড এনেকুৱ ধৰ
স্বীকৰতি গাৰ্ড কৰোঁ আছোঁ
হয় হয় মই ভাবো অ অ তাকেনো মই ভাবো মানে অ তাতকৈ যদি সেই বিলাক সেই বিলাক ঠাইত যোৱাতকৈ আমাৰ যদি অসমতে থাকি সৰু-সুৰা ব্যৱসায়ে কৰিলেহেতেন। বা ব্ৰইলাৰ দোকান এখনকে দিলেহেঁতেন। অ বা গেলামালৰে দিলেহেঁতেন। তাকেইতো সেইটোৱে মই ভাবিছো তুমি কি ভাবা কোৱাচোন?
তাইনো কিমান টকা পাই বেছি টকা নাপায় তাত গৈ ইমান দূৰত যায়। দূৰত যাই কিনু তাত থকা খোৱা লোৱাৰ কথা আছে। নিজৰ জীৱনৰ কথা আছে, ঘৰত আহিম বুলি আহি ব নোৱাৰে। ঘৰত কাৰোবাৰ অসু অসুখ হ'লে আহিব নোৱাৰে। হয়। সেনেকুৱাই আৰু ঘৰতে থাকি কিবা কৰিব পাৰে কিন্তু আমাৰ মই ভাবো আৰু এটা কথা আমাৰ মানে কি ঘৰৰ, সিমান এটা আমাৰ ইয়াৰ মানুহৰ সিমান এটা ঘৰৰ ফালে অৱস্থা ভাল নহয়। এই বিজনেছ কৰ কাৰণে ব্যৱসায় কৰাৰ কাৰণে তাৰমানে পইচা হাতত নাই।
হয় হয়।
সেইটো মূল কাৰণ, সেইকাৰণে
হয় হয় আৰু মানে কি হয়, সৰু সৰু সুৰা মানে ব্যৱসায় আৰম্ভ কৰিব ল'লে, কিছুমান আমাৰ সমাজৰ মানুহবোৰতো তুমি জানাইে। আমাৰ সমাজৰ মানুহ বিলাকে কথা শুনাই বা ঘৰৰ মা দেউতাহতক কবই বোলে ইমান পঢ় শুনা কৰি ল'ৰাটোৱেই এ কি কামত ধৰিছে ইমান এইবোৰ কি কি সৰু সৰু কাম সেনেকুৱা
কি হয় তাৰমানে তোমাৰ বি এ এম এ কৰি যদি এজন নাপিত হয়, তাতেও আমাৰ ইয়াৰ মানুহ আহিব। হয় আৰু আমাৰ মানে কি কিন্তু বাই সেৰি বিলাকত কিন্তু সেইবিলাক নাই। বাহিৰৰ তোমাৰ জ বিলাকত তেনেকুৱা নহয়। বহুত বি এম এছ চি কৰা ল'ৰা উ তোমাৰ ঝাৰু দি আছে ক'ৰবাত তোমাৰ হেৰীটো। হেৰি কৰি আছে সেইটো কিন্তু বাহিৰৰ ৰাজ্যত সেইটো ইমান হেৰি নাই। চব কৰে তাৰমানে শিক্ষা থাকিলেও তাৰমানে সিহঁতে লাজ ন। কৰে
তাকেইেতো তাকেই মানে সেইটোৱে হৈছে কৰ্ম সংস্কৃতি এতিয়া মই অ তুমি এইটো কথা কওঁতে মই এটা কথা মোৰ মনত আহিল মানে মই শুনিছিলো আমাৰ আমেৰি আমেৰিকাৰ যে যুক্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা এই বাৰাক ওবামাৰ বোলে সি হৈ বোলে হোটেলত মানে কাম কৰিছিলে
অ অ শুনিছো মই মইও শুনিছো এ নিজৰ ভাড়া বাৰাক ওবামাৰ আমাৰ তোমাৰ হেৰি ৱাইছে ৱাই ভনী একজনী অঁ কাম কৰিছিলে ল
অ গতিকে সেনেকোৱা এ জন ৰা ৰাষ্ট্ৰপতি পৰিয়ালে সেনেকোৱা কৰিব পায় তাতে তেতিয়াহ'লে আমাৰ এই আমাৰ ইয়াৰে আমাৰ অসমৰ ৰাইজ বা ভাৰতবৰ্ষৰ জনসাধাৰণে সেইটো কথা মানে ভাবি থকাটো মানে উচিত নহয় আৰু যে মই সৰু কাম কৰিলে মই কোনোবাই হাঁহিব নেকি কি
খাই ম নে কি হয় হয় আৰু মই এটা ক ভো চৰকাৰে মানে ইয়াৰ ওপৰত অলপ হেৰি ল'ব লাগে তাৰে আমাৰ ল'ৰাবিলাক বাহিৰত যাই কিনে কাম কৰি আছে আমাৰ ইয়াতো সেইখিনি সুবিধা দিব পাৰা কাৰণে ব্যৱস্থা কৰিব লাগে মই সেটো ভাবো
হয় হয় একদম ঠিক কথা কৈছা আৰু এতিয়া ধৰা ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰে এটা আঁচনি উলাইছিল আত্মনিৰ্ভৰ আঁচনি গতিকে অ সেই সেনেকোৱা ধৰণৰ আচনি যদি আ আৰু এনেকে উলিয়াই আমাৰ যদি নৱপ্ৰজন্ম যদি অকমান মানে ব ব্যয়ৱসায় বাণিজ্য পথলৈ যদি আনিব পাৰে আৰু এতিয়া মই শুনা পাইছো তুমি হয়তো গম পাটা চছেমি কণ্ডাক্টৰ যে জাগিৰ গত সেইটো হলে বোলে বহুত মানে তাও বোলে চাকৰি ওলাব বুলি শুনিছো।
হয় হয় হেইত
অ অ শুনিছো কোৱাচোন
এইটো জাগিৰোদত খুলিব নেকি চেমি কণ্ডেক্টৰ অ জাগিৰোদত খুলিব এইটো হয় মইয়ো গম পাইছোঁ নিউজত পাইছোঁ বাৰু বাতৰি কাকতত সেইটো আৰু আমাৰ চৰকাৰে অলপ ব্যৱস্থা কৰিব লাগে অলপ আঁচনিটো অলপ অ পইচাটো ভৰাই দিব লাগে দুই লাখ টকাৰ জেগাত আৰু যদি পাঁচ লাখ টকা কৰি দিব পাৰে
তাকেইতো অ অ হয় অ ঠিকেই কৈছা অ এনেকুৱা ধৰণৰ মানে আচনি বিলাক ললেহে মানে আমাৰ নৱপ্ৰজন্ম ধৰা উচিত মানে এটা বাট পাব নহলে আমাৰ এতিয়া নৱপ্ৰজন্মৰ কিছুমান ল'ৰা ছোৱালীয়ে তুমি এইটো মন কৰি বেয়া পথলৈ গৈছে বা উচিত মানে কৰ্ম সংস্থাপন নাপায় মানে নিচা জাতীয় দ্ৰব্যবিলাকত আসক্ত হৈ বেয়া কাম বিলাকো কৰা হৈছে। অ' এই বিষয়ে তুমি অকনমান কি কবা কোৱাচোন?
নিচা জাতীয় বস্তু লয়। হয় মানে এইটো মানে কি কি আৰু তোমাৰ মই ভাবো আমাৰ সমাজত একো তাৰ মানে অলপ হেৰি কৰিব লাগে তাৰমানে নিজৰ মাক দেউতাকে অলপ চাব লাগে নিচা জাতীয় বস্তু লৰা ছোৱালীক অলপ কাৰ্ড, কি কৈছা?
অ' অ' কোৱাচোন।
নিজৰ ল'ৰা ছোৱালীক অলপ গাৰ্ড দিব লাগে আৰু তোমাৰ এইটো অলপ চৰকাৰেও হেৰি কৰিব লাগে তাৰমানে
অু' মানে এইবিলাক য'ত আহ ধৰা এইবিলাক মানে এই ড্ৰাগছ চাগছ এইবিলাকৰ মানে বন্ধ কৰিব লাগে য'ত মানে বেছা কিনা হয়।
হয় আৰু মদ মদৰ দোকান বিলাক অলপ হেৰি কৰিব লাগে চৰকাৰে এইটো
উম উম
কৰিব লাগে পাৰিলে। কিন্তু চৰকাৰে এইটো কত কৰিব চৰকাৰে এইটো নকৰিব কাৰণ চৰকাৰে তোমাৰ টেক্স পাই আছে, কৰ পাই আছে, তোমাৰ। তাৰপৰাই
হয় হয় ঠিক কথা হয় এতিয়া তুমি মদৰ দোকান বন্ধ কৰাৰ কথা কোৱাতে মোৰ এটা মনত পৰিল, এই যে তামিলনাডুৰ এতিয়া মানে মূ মূখ্য মন্ত্ৰী যে হৈছে বিজয় থালাপতি তেখেতে হয় এই তেখেতে এটা ভাল পদক্ষেপ লৈছিলে যে মানে এইবোৰ স্কুল মন্দিৰ সন্মু ক'ত যিবোৰ মানে ৱাইন শ্বপ আছে,
হয় কিবা অ গম পাইছো কিবা তিনিশ মিটাৰ মানে
অঁ অ অঁ হয় হয় চোৱাচোন কি ধুনীয়া কাম কৰিছে প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈয়ে, গতিকে তেওঁলোকৰ পৰা আমাৰ বাকী সকলেও শিকিব লাগে।
অ শিকিব লগীয়া বহুত আছে সেইবিলাকত আৰু সেই সেইবিলাকৰ মানুহৰ হেৰি নাই দুৰ্নীতি কম আছে বিজয় থালাপতি হঁতৰ মানে কি সিহঁতে পইচা লৈ সিমান ৰাজনীতিত কৰা নাই মোৰ সেনেকুৱা অনুভৱ।
হয় হয়।
তাৰমানে সিহঁতে ৰাইজৰ বাবে কাম কৰিম বুলিয়ে ভাবি ওলাই আহি
উম উম তাকেই টো আৰু অ হয় আৰু আমাৰ অসমৰ মানে সকলে বা বেলেগ ৰাজ্যৰ সকলে কি অকল দুৰ্নীতি। কেনেকৈ দুৰ্নীতি কৰি মানে আহ পইচা কাৰ মানে দুখীয়াৰ পইচা বা পইচা মাৰিব পাৰি এনেকুৱা ধৰণৰ মানে মনোভাৱ থাকিলে আমাৰ অ
হয়, নহয় নহয় নহয়।
উম, এনেকুৱা ধৰণৰ কথা, গতিকে আমাৰ এই নিবনুৱা সমস্যাটোৰ আমি প্ৰধান কাৰণ এটা আলোচনা কৰিলোৱে তাৰ লগতে মানে কব ক'ব খোজো যে মানে বাহিৰত এতিয়া
হেল্ল'।
ব চেংগলৰ সেনেকুৱা যাওঁ শুনি আছনে?
কিয় শুনিছোঁ শুনিছোঁ। পোৱা, অলপ নেটৱৰ্কৰ প্ৰব্লেম দিছে।
নেটৱৰ্কৰ। মানে এতিয়া কথা হ'ল যে এই আমাৰ এতিয়া অসম চৰকাৰ বা, আমি ভাৰত চৰকাৰক আহ্বান জনাব বিচাৰিম যে তেওঁলোকে মানে আমাৰ এই নি নিবনুৱা সমস্যাটো ইমান মানে ভয়াৱহ হৈ উঠিছে দিনক কিনে সেই তাৰ ওপৰত, যাতে তেওঁলোকে অকণমান গুৰুত গুৰুত্ব সহকাৰে বিষয়টো লৈ কেনেদৰে মানে অধিক ব্যৱসায়ী সৃষ্টি কৰিব পাৰি, তেনেকুৱা ধৰণৰো মানে মনোবৃত্তি লৈ কাম কৰিলে হয়টো আমাৰ এই সমস্যাটো অলপমান কমিব বুলি ভবো।
নিশ্চয় হ'ব নিশ্চয়।
তাকেই তো। তেতিয়াহলে, বন্ধু আজি আমি আমাৰ বক্তব্যটো ইমানতে সামৰো নেক
সামৰিছো, আলোচনা কৰি ইয়াৰ পিছত আৰু ইয়াৰ বিষয়ে অলপ আলোচনা কৰিম। ভালকে, ঠিক আছে ৰাখিছো। আজি ইমানতে সামৰিছো।